হেল্ল'
হেল্ল'
হেল্ল'
অ' কোৱা?
কি কৰিছা?
আছোঁ আৰু এনেই।
হয় নেকি চাহ পানী খালা?
নাই ৰ'বা। তুমি খালা?
ভাল ৰ'বা। বাকী কি কৰি আছা?
ছ
কি কৰি আছা?
মই আৰু এনে আছোৱেই। উঠিছো মাত্ৰ উঠি চাহ পানী খালো। খাই অলপ মোবাইল চাই আছিলো।
অ' বাকী খবৰ ভাল?
খবৰটো ভালেই ৰ'বা। তোমাৰ?
ঠিকেই আছোঁ দিয়া। বাকী এটা কথা পাতিব লগা আছিল মই।
কি কথা বা সোধাচোন?
মানে, মানে মোৰ ফেষ্টিভেলৰ ওপৰত তোমাৰ টো চাগে অলপ চলপ যিটো জ্ঞান বা আছে। সেইটোতো বহুত আছে ত' তাৰে অলপ কথা সুধিব লগা আছিল।
মানে তুমিৰ ধৰা ঘৰুৱা ভাবে লাগেনে এতিয়া মানে ধৰা কলেজত পঢ়াৰ ক্ষেত্ৰত লাগে নে, এনে তোমাৰ জানিব ইচ্ছা নে বা তাতে তোমাৰ সেই উৎসৱটোত যাব ইচ্ছা, কোনটো কাৰণত কাৰণ?
নহয় আৰু এনে জানিবৰ ইচ্ছা আৰু ফেষ্টিভেলৰ ওপৰত অলপমান কথা বা সেই আৰু তুমি আৰু অলপ ক'ব বিচাৰা আৰু তুমি যি ভাল পোৱা, যোনটো ফেষ্টিভেল ভাল পোৱা।
তাৰ মানে মোৰ মতে ক'ব লাগিব আৰু মই কোনটো ফেষ্টিভেল ভাল পাওঁ তাৰে ওপৰত নহ? ঠিকে আছে দিয়া বাৰু। মানে মই এতিয়া তোমাৰ ভাল পোৱা উৎসৱৰ ভিতৰত সবতচে বেছি ভাল পাওঁতো বিহু আৰু তাৰ পিছত তোমাৰ ভাল পাওঁ দেৱালী আৰু হোলী। এই তিনিটা উৎসৱে মই সবতচে বেছি ভাল পাওঁ। এতিয়া তুমি কোনটো উৎসৱৰ বিষয়ে জানিব বিচাৰিছাবা?
বিহুটোতো মই জানো বাৰু, মই ময়ো ক'ব পাৰিম তোমাক অলপ চলপ। মই হইৰ-হোলীৰ কথাটো অলপ জানিব বিচাৰোঁ যিটো এই মানে বৰপেটাৰ হোলী ন সেইটোৰ বিষয়ে অলপ জানিব বিচাৰোঁ।
হয় নেকি? বৰপেটাৰ হোলী বুলি ক'লেতো এইটোতো গোটেই পৃথিৱী বিখ্যাত বুলি ক'ব পাৰে মানে সবতকে ভালকে য'ত হোলী হয় সেইটো ঠাই হৈছে তোমাৰ বৰপেটা। তাতে তোমাৰ ধৰা এ এসপ্তাহ দশ দিনলৈকে হোলী চলে আৰু দেউল উৎসৱ বুলি কয় তাতে কিন্তু তোমাৰ তাতে আৰু সকলোৱে মানে ধৰা হোলীৰ ক্ষেত্ৰত এতিয়া সবে ভাবে যে লেতেৰা কাপোৰ পিন্ধি যাওঁ, ধৰা কাপোৰবোৰ লেতেৰা হ'ব নালাগে কিন্তু তোমাৰ বৰপেট তাৰ হলী তেনেকুৱা নহয়। তাতে সকলোৱে মানে তোমাৰ যিদিনাখন দেউল উৎসৱ আৰম্ভ হয় সেইদিনাখন সকলোৱে তুমি দেখাব পা যে এটা মানে সকলোৱে বগা কাপোৰে দেখা পাবা তাতে। বগা কাপোৰৰ বাহিৰে মানে বেলেগ কাপোৰ নিপিন্ধে মানুহে, মানে সেইটো উৎসৱ মানে মানুহৰ এটা অনুভৱ জড়িত হৈ থাকেতো উৎসৱটোত সেইকাৰণে মানে মানুহে ধৰা কাপোৰ এযোৰৰ কাৰণে আৰু কিনো উৎসৱ এটা বেয়া কৰিব, সেইকাৰণে মানুহে সকলোৱে ধৰা বগা পোচাক পৰিধান কৰি যায় আৰু পৰিপাটকৈ ধৰা এতিয়া হাই-হুলস্থুল নোহোৱাকৈ বা কাজিয়া মাৰপিট নোহোৱাকৈ বঢ়িযাকে মানে ধৰা হোলীটো পালন কৰে আৰু।
অহ। তাৰ অহ, মানে বহুত ধুমধামেৰে পালন কৰা হয় মানে উৎসৱটো?
অহ, বহুত ধুমধাম মানে আ, ধৰা তুমি যেতিয়া এবাৰ যাবা তাতে যাই গ'লে গম পাবা আৰু যে ধৰা ইমান মানুহৰ মাজতো কাৰো একো হানি বিঘিনি নোহোৱাকে ইমান পৰিপাটিকে যে হৈ যায় এটা উৎসৱ। ভাব মানে কিবা লাগি যায় আৰু মনটোত, যে ইমান সুন্দৰভাৱে কেনেকে পৰিচালিত হয় আৰু এটা উৎসৱ, মানুহে কেনেকে কৰে।
অহ, মানে তুমি মানে গৈ পাইছা তালৈ?
অহ, মই-মই তোমাৰ গৈছোঁ আৰু ভালে বাৰে গৈছোঁ। তাতে যাই ধৰা থাকিছোঁ তাতে, উৎসৱটোত তিনি চাৰি দিনলৈকে ভালে লাগে আৰু বেয়া অনুভৱ নহয়।
বাকী আৰু এনে তুমি কিবা নজনা আছে নেকি যিটো মই তোমাক ক'ব পাৰিম যে এইটো তুমি অলপ
সেইটো সেইটোয়েতো মই সুধিম বুলিয় ভাবিছিলোঁ, ৰব মানে ধৰা এতিয়া তোমাৰ বেলেগকে নুসুধো বাৰু তোমাৰ এতিয়া ভালক উৎসৱ বোৰে কোৱাচোন, তাৰে ভিতৰতে ধৰা মই নজনা থাকিব পাৰে তাত। সেই চাই মই সুধিব বিচাৰিম আৰু তোমাক এটা
অহ, কি হ-হৈ সুধাচোন, মই পাৰিলে নিশ্চয় ক'ম।
টা তুমি ভাল পোৱা উৎসৱ কেইটামান জনালেহে মই ক'ব পাৰিম এতিয়া মই কোনটো বা নাজানোঁ।
অহ, মোৰ হ, ভালপোৱা উৎসৱ ক'বলৈ গ'লে সেই যিটো বিহুতোতো নিশ্চয় হ'বই হ'ব। তাৰ পিছত ক'বলৈ গ'লে সেই অহ, দেৱালী এনেকুৱা দেৱালী উৎসৱটো আৰু এই দুৰ্গা পূজা এইবিলাক আৰু সেয়ে আৰু মোৰ ভাল
অ', দেৱালীটোবাৰু চাকিৰ উৎসৱ বুলি কোৱা হয় ন' ত' মইতো নাজানো ইমান ত' তুমি তাৰে বিষয়ে মোক অলপমান জনাই দিয়া।
অ', দেৱালীতটো অ', এইটো উৎসৱটো পালন কৰা হয়। যেতিয়া ৰা, যেতিয়া ৰাম মানে যিটো আমি ইতিহাসৰ মতে পোৱা মতে যেতিয়া ৰাম অ', বনবাস এৰি তাৰ ঘৰলৈ আহিছিল তেতিয়াই দেৱালী উৎসৱ যেতিয়াৰ পৰা অ', পালন কৰা হৈছিল তো তেতিয়াৰ পৰাই আজিলৈকে সেই দেৱালী উৎসৱটো পালন কৰি আহিছে তো দেৱালী উৎসৱটোক আমি চাকিৰ উৎসৱ বুলি জানো তোমাৰ চাকিৰে সকলোবোৰ উজ্বলাই পেলাই, তো ইয়াতে মানে যিবিলাক ল'ৰা-ছোৱালী থাকে সেইবিলাক নিজৰ এটা ফূৰ্তিৰ কাৰণে তেওঁলোকে বোমা বা ফটকা ফুটাই আ সেনেকেই আৰু তেওঁলোকে সেইদিনা দিনটো মানে বহুত মানে তেওঁলোকে হাঁহি হাঁহিৰে ভৰাই তোলে তাৰপিছত ইয়াৰে অলপমান বা তোমাৰ ধৰি লোৱা অলপমান এটা অ' বেয়া অ', সেই আছে য'ত তোমাৰ এই বমা ফুটালে বা এইটো ফুটালে কিছুমান মানুহৰ ধৰি লওঁক কিমা কিছুমান নঘটিবলৈ ঘটনা হৈ যায় চ' তেতি কেতিয়া কেতিয়াবা হৈ যায়, বাত অ', কিন্তু ইয়াৰ ইমান এটা হেৰি নহয় চ' এইটো এটা ভাল উৎসৱ, একদম তুমি সম্পূৰ্ণভাৱে ইয়াতে লিপ্ত হৈ যাব পাৰা এনেকুৱা এটা উৎসৱ, য'ত তুমি পোহৰৰ দ্বাৰা পুৰা উজ্জ্বলি থাকিবা।
তুমি বাৰু কেনেকে পালন কৰা চাকি-বন্তি জ্বলোৱা নে বম চম ফুটোৱা তুমিও?
অঁ চাকি বন্তিটো জ্বলাবই দিয়াচোন। চাকি বন্তি আৰু নজ্বলালেনো দেৱালী উৎসৱ হ'ব নে। তাৰপিছত বোমা, বোমা যিটো বোমা বিস্ফোৰণ, কৰোঁ আৰু অলপ চলপ এনেকুৱা আৰু ফটকা ফুটাও।
ফটকা ফটকা ফুটালেতো জানাই প্ৰদূষণ বাঢ়ি যায়। আজিকালিতো প্ৰদূষণে জানাই কিমান বেমাৰ কৰি আনে।
সেইটো হয়। ফটকা ফুটালে অহ তোমাৰ প্ৰদূষণ হয় প্ৰদূষণৰ প্ৰদূষণ হ'বই। সেইটোতো এ সোমাব কাৰণেতো, আজি বেছিভাগ মানুহে যিটো ওপৰত মাৰে ন সেইটো মাৰে বা তোমাৰ যাৰ দ্বাৰা তোমাৰ বেছি ইমান প্ৰদূষণ নহয় আৰু। সেইবিলাক ফটকা ফুটাব লাগে মোৰ মতে।
সেইটোৱে আৰু নিজৰ হিচাপত থাকি যদি তুমি যিকোনো কাম কৰা আৰু তেতিয়া কাৰো অনিষ্ট নহয় আৰু তোমাৰো অনিষ্ট নহয় দিয়াচোন।
তাকেই ৰ'বা। বাকী তুমিতো বিহুৰ কথাও কৈছিলা সেইটো জানা ন, অলপ ক'ব পাৰিবা নেকি?
বিহুতো জানুৱাৰীত আছেন বিহু আৰু। অ সেইটো জানো আৰু বিহুতো জানে আকৌ চবেই জানিবই ন বিহুৰ বিষয়ে।
অ। তো তুমি মানে এইবিলাকত ইন্টাৰেষ্টেক না। মানে তোমাৰ উৎসাহটো বেছি এইবিলাকত ন?
অ মোৰ মানে ধৰা উৎসৱ বুলি ক'লে মোৰ উৎসাহটো চবতচে বেছি আৰু ঘৰত। ঘৰতে হওক বা লগৰীযয়া মাজতে হওক। মই আৰু আগতে মানে ঠেং দাঙি থাকোৱে যে এইটো উৎসৱ আহিলে ইয়াত যাম তাত যাম ইয়াত ফুৰিম তাত ফুৰিম ধৰা। টো বস্তু কিনিম এইযোৰ কাপোৰ কিনিম এনেকুৱা আৰু সকলো বস্তুতে আগভাগ লওঁ আৰু।
তোমাক উৎসৱ বুলি ক'লে আৰু মানে তুমি আৰু একো নালাগে তোমাক আৰু তুমি সেইটোতে লিপ্ত হৈ থাকিবা আৰু।
অ মানে ধৰা উৎসৱ নহ নোহোৱাকে মই আৰু উৎসৱ থাকিলে মই মানে দুটা বেলেগ বেলেগ মানুহ আৰু বেলেগ বেলেগ মানুহৰ পৰিচয় যেন দেখা পাবা আৰু।
এইটোৱে বাকী এতিয়া কি কৰিম বুলি ভাবিছা? মানে তোমাৰতো বহুত কাম থাকে ন? ত' ফ্ৰী আচানে অলপ সময় নে কিবা কাম আছে আৰু?
এতিয়া মই এঠাইত যাব লগা আছ ৰ'বা এঠাইত মানে মাতিছে পূজা এখন আছে তাতে যাম এতিয়া। বাকী তুমি ধৰা কেতিয়াবা লগ কৰিবা আৰু কিবা উৎসৱৰ সময়তে কেতিয়াবা লগ কৰিম এতিয়া কৰবাত।
উৎসৱৰ দিনাই লগ কৰিব লাগিব আৰু নে কি।
বেলেগতো আৰু মানে ধৰা টাইম নাথাকে ন কাৰো হাতত।
অহ। দিয়া তে তুমি যাবা।
দিয়া তে হ'ব দিয়া।
দিয়া।